আহ কি কৰি আছা?
সেই এনেই আছো ৰবা, তুমি কি কৰি আছা পিছে?
অ বাকী ভাত পানী খালানে নাই দুপৰীয়া?
এ খালো ৰবা, বাকী তুমি কি কৰি আছা? এই ভাত পানি খান নে নাই তুমি?
খালো-খালো খাই এনে অকণমান বিচনাত বাগৰি আছিলো মোবাইলটো চাইছে আৰু কি কৰিবা, তুমি কি কৰি আছিলা?
এ মই তোমাৰ বেলেগো কৰা নাই আৰু মোবাইলে চাই আছিলো তোমাৰ মানে এনে ইউটিউব চাই আছিলে। আৰু কবলৈ গলে ত তোমাৰ ইউটিউব চাই থাকোতে মই আমাৰ যিটো বিখ্যাত আৰু অসমত চাহ যিটো উদ্যান চাহ উদ্যোগ যি আছে চাহ উদ্যোগৰ ওপৰত কিবা এটা ভি ভিডিঅ' পালো আৰু এই ভিডিঅ' তাকে চাই আছিলো দিয়া।
কি চাই আছিলা মোক কোৱাচোন অলপ মানে মোৰ জানিব ইচ্ছা কৰিছে তুমি কোৱা কাৰণে কি বা চাই আছিলা তুমি অকলে-অকলে
এ মানে ধৰি লোৱা আমাৰ যিটো চাহৰ যিটো চাহৰ উদ্য়োগ বা আমাক জানে যিহেতু অসমক চাহ উপাদনত মানে বিখ্যাত সকলো পৃথিৱীৰ বিশ্বৰ সকলোৱে জানে ত তাৰে ওপৰত সেনেকুৱা এটা অলপ ভিডিঅ' আৰু একে চাই আছিলো আৰু মানে তোমাৰ ধৰি লোৱা অসমৰ চাহ কেনেকুৱা উপাদান হয়, চাহটো কিমান বাহিৰত বেচে বা কিমানত বিকে বা তোমাৰম অসমৰ চাহটো কিমান জনবিখ্যাত বা কিমান জনপ্ৰিয় মানুহৰ মাজত মানে কিমান মানে উৎপত্তি কৰে কিমান শতাংশ মানে চাহ উৎপত্তি কৰে অসমে ত সেইবিলাক আৰু সেনেকুৱা ধৰণৰ কথা কথাবিলাক জানি আছিলো আৰু অলপ।
হয় দিয়া মানে একেবাৰে ঠিকে কথা কৈছা। এনেও মানে তুমি যদি অসমৰ নাম কোৱা ন অসমৰ নাম কলে তোমাৰ প্ৰথম প্ৰথমে মানুহৰ মনলৈতো চাহৰ কথাই আহে ধৰা যিহেতু বিশ্বৰ বিভিন্ন দেশত অসমৰ চাহ বিশেষ এটা সুনাম আছে তো এই ক্ষেত্ৰত মই ভাবো যে আমাৰ যিখন ৰাজ্য আৰু অসম ৰাজ্য তাৰ লাখ লাখ মানুহে এই উদ্যোগৰ প্ৰতি যিহেতু জড়িত হৈ আছে ত' এই উদ্যোগতা এটা গুৰুত্বপূৰ্ণ আৰ্থিক ব্যৱস্থাৰ ক্ষেত্ৰত এটা সমস্যাও দেখা আশা প যায় বৰ্তমান সময়ত ক'বলৈ গ'লে।
এই হয় দিয়া ঠিক কৈছা তুমি আৰু তুমি যেতিয়া আৰু সঁচা কথা ক'বলৈ গ'লে আৰু তুমি যেতিয়া তোমাৰ হাতট আৰুো এটা তুমি চাহৰ কাপ লৈ থাকিবা আৰু চাহ যেতিয়া খাই থাকিবা তেতিয়া তোমাৰ মনত নপৰেনে, এই চাহটো কেনেকৈ প্ৰস্তুত কৰা হৈছিল এই চাহটো। ইয়াৰ প্ৰস্তুত কৰাৰ মানে ইয়াৰ ইতিহাস কি এই চাহটো কেনেকৈ যিটো পৰিশ্ৰম পৰিশ্ৰমীসকলে কেনেকৈ ইয়াক কোমল কোমলীয়া পাতবিলাক ছিঙি লৈ ইয়াত তোমাৰ ছিঙি লৈ আমাৰ ইয়াৰ পৰা চাহপাত বনাইছে, পাতৰ পৰা কেনেকৈ চাহপাত বনাইছে কিমান কি তথ্য। আছে ন সেইবিলাক আমি নাজানোৱে বাকী হয় দিয়া তুমি ঠিকে ক'লা আৰু যিটো আছে আমাৰ আমাৰ যিটো এই চাহ উদ্যোগৰ যিটো ইতিহাস সেইটোযে কিন্তু বহুত আকৰ্ষণে ক'বলৈ গ'লে তোমাৰ ধৰি লোৱা এই যিটো মানে আমাৰতো জানাই তুমি অসমত কিমান বহুত বছৰে। বহুত বছৰ আগতে তোমাৰ। ধৰি লোৱা তোমাৰ এই চাহ যিটো আছে আমাৰ চাহ বাগিচা বা চাহ যিটো উদ্যোগ সেই চাহ উদ্যোগট কিমান পুৰণি ধৰি লোৱা তোমাৰ এই যিটো চাহ আছে এই চাহটো আৰম্ভণি হয়। আৰম্ভণি হোৱাৰ পিছত তোমাৰ ডাঙৰ যিবিলাক উদ্যোগ আছে উদ্যোগৰ পৰিৱৰ্তন। আৰু মই এটা ক্লাছ টেনত আৰু থাকোঁতে এটা মানে কাহিনীও পঢ়িছিলোঁ চাহৰ ওপৰত এই তোমাৰ এই যে আমি ক্লাছ টেনত পঢ়িছিলোঁ টি অফ মানে আছাম বুলি আছিল চেপটাৰ এটা আছিল যি তাৰ যে তোমাৰ পঢ়িছিলো চাহৰ উৎপত্তি কেনেকুৱা হৈছিল। অসমত চাহ কেনেকুৱা ইমান জনবিখ্যাত হ'ল ত তাতে যে আমি এটা মানে এটা অকল্পনীয় বা এটা কাল্পনিক কাহিনী শুনিছিলোঁ যে তোমাৰ এজন মানে চীনৰ ৰজা আৰু তেওঁ যেতিয়া মানে পানীটো মানে উতলাই আছিল আৰু তেতিয়া বোলে তেওঁৰ পানীত বোলে। কিবা গৰম পানী উতলা আছিল তেতিয়া বোলে তেওঁৰ পানীত বোলে কিবা দু দুটামান কিনে পাত পৰি কিনে তেওঁৰ পিছত যে সেই পানীটো খালে সেই পানীটো খাৰ পিছত তেওঁ মানে যিটো সৎ পালে সেই তেতিয়াৰ পৰা বোলে চাহপাত উৎপত্তি হৈছে এনেকুৱা কথা শুনিছোঁ আৰু ক'বলৈ গ'লে এনেকুৱা কাহিনী আছে। বা অন্য অন্যও কাহানী আছে মানে কাহিনীটো বহুত আ এইবিলাকৰ ওপৰত যি কাহিনী সেইটো কাহিনী মানে তোমাৰ ক'ব নোৱাৰি আৰু বাকী তোমাৰ আৰু ক'বলৈ গ'লে তোমাৰ যে, আজিৰ অসম আছে সেই আজিৰ অসমতো তুমি দেখিবা মানে বেছিভাগত তুমি আজি আপাৰ চাইডেআছে আপাৰ আছোম বুলি কৈছে ত' সেইটো চাইডেই বহুত দেখিবা চাহৰ যিটো খেতি বা চাহৰ যিটো তোমাৰ যিটো পৰিমাণ সেই সেইভাগেই বেছি ন, সেইটো ক'বলৈ গ'লেতো বহুত আছে দিয়া সেইকাৰণে ভাবোঁ অসম মানে এতিয়াও মানে চাহৰ চাহৰ চাহ খেতি লৈ বিখ্যাত আৰু জনবিখ্যাত। বাকী তুমি কি ভাবা এইটো লৈ চাহ অসমৰ চাহ বাগিচা লৈ কি তুমি কেনেকুৱা মতা তোমাৰ অলপ কোৱাচোন তুমি।
চাহ বাগিচাৰ ক্ষেত্ৰত তোমাৰ যিবিলাক চাহ বাগিছাৰ লগত আমাৰ উদ্যোগ জড়িত হৈ আছে ন সেই বিষয়ে ম অলপ ক'ম বাৰু মনে আজিকালি যিবিলাক চাহ উদ্যোগ হয় ন সেইবিলাক মানে কিছুমান প্ৰত্যহ্বানো সন্মুখীন হোৱা তুমি দেখা পাবা আৰু মানে ধৰা যিটো। বতৰৰ পৰিৱৰ্তন হয় বা অতিবৃষ্টি বা খৰাং যিটো হয় ন বা উৎপাদনৰ যিটো ব্যয় বৃদ্ধি বা বজাৰৰ প্ৰতিযোগিতা কেতিয়াবা হয়তো মানে সমাজৰ যিটো সমস্যা ন সেইটো সৃষ্টি কৰা তুমি দেখা পাৱা আৰু যিটো জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰে ন। কৃষি আৰু চাহ এই দুয়োটাৰ ওপৰত সেইটো মানে যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয় আৰু মানে আধুনিক জানাই তুমি আধুনিক প্ৰযুক্তি হওক বা বিজ্ঞানসন্মত পদ্ধতি আৰু যিবিলাক পৰিৱেশ অনুকূুল ব্যবস্থা ন তাৰ ওপৰত বৰ্তমান সময়ত বহুত গুৰুত্ব দি আছে। আৰু সেয়েহে মই লক্ষ্য কৰিছো তোমাৰ আজিকালি যিবিলাক চাহ ন চাহ বাগিচাবোৰে নতুন নতুন কিছুমান পদ্ধতিও গ্ৰহণ কৰিছে। ধৰা উন্নত মানৰ উৎপাদন বা আধুনিক যন্ত্ৰ পাতিয় হওক আৰু যিবিলাক গুণগত মান নিয়ন্ত্ৰণ নওক সেইবোৰৰ জৰিয়তে। মানে বিশ্ব বজাৰত এটা বিশেষ সুনাম কঢ়িয়াবলৈ চেষ্টা কৰি আছে ৰ বৰ্তমান ক'বলৈ গ'লে আৰু তোমাৰ অসমৰ চাহক যিহেতু বিশ্বজুৰি মানে জনপ্ৰিয় হৈ আছে ট ইয়াক অধিক জনপ্ৰিয়। কৰিবলৈ ধৰা বিভিন্ন ধৰণৰ প্ৰদৰ্শিনী বা বাণিজ্য মেলাই হওওঁক বা অনলাইন যিবিলাক বিপণন তাৰো ব্যৱস্থা কৰা হৈছে ইয়াৰ ফলত কি হয় যিবিলাক তোমাৰ গ্ৰাহক থাকে তাৰ ওচৰলৈ মানে ইয়াৰ খবৰটো চাহৰ নতুন চাহ বা জানাই চাহৰ অলপমান ভেৰাইটি থাকে বেলেগ বেলেগ ধৰণৰ থাকে দামো বেলেগ বেলেগ হয়। তাৰে তোমাৰ মানে তাৰে যিটো বাতৰি সেই বাতৰিটো সহজে তেওঁলোকে পায় আৰু আৰু তোমাৰ মই আৰু এটা এটা লক্ষ্য কৰিছো আৰু কথা এটা মানে চাহ বাগিচাবোৰ পৰ্যটন ক্ষেত্ৰতো এটা যথেষ্টপূৰ্ণ মানে। গুৰুত্বপূৰ্ণ ঠাই হিচাপে পৰিলক্ষিত হৈছে এই বিষয়ে তুমি কি ভাবা।
সেইটোতো হয়য়ে দিয়া মানে যিটো অসমৰ যিটো চাহ আছে চাহ খেতিটো আছে সেইটো কিন্তু যিটো পৰ্যটন সেই পৰ্যটনৰ ওপৰত কিন্তু ভালেখিনি মানে প্ৰভাৱ পৰা দেখা যায় আৰু মানে মই মানে কেইদিন মান আগত আৰু মই চাহ এখন। চাহ উদ্যোগলৈ গৈছিলে আৰু এখন চাহ উদ্যোগলৈ যিটো তোমাৰ পৰিৱেশ চাহ উদ্যোগৰ যিটো তোমাৰ শাৰী শাৰী কৰি যিবিলাক পুলি ৰোৱা আছে যিবিলাক চাহ খেতি সেইবিলাক যি শাৰী শাৰীকে ৰোৱা আছে তাৰে মাজে মাজে তোমাৰ যিবিলাক গছ মাজে মাজে ডাঙৰ ডাঙৰ গছ থাকে বা তোমাৰ যিটো পৰিৱেশ যিটো। শাৰী বাতি যিটো চাফ চিকুণ তোমাৰ সেই চাফ চিকুণটো দেখে তোৰ এনেকুৱা লাগে যে তাতেই থাকোঁ নেকি বা তাতেই এনেকুৱা পৰিৱেশৰ মানুহ তুমি থাকিব মন যায় আৰু তাতে তোমাৰ সেই পৰিৱেশত তোমাৰ ফটো উঠিলোঁ আৰু দিয়াচোন মানে তাতে পৰিৱেশটো বহুত ভাল লাগিছিল সেইদিনা আৰু মানে ইমান শাৰী পাতি। গতিকে মানে যিবিলাক পুলি আছে সেইবিলাক ৰোৱা বা তোমাৰ অন্যান্য যিবিলাক গছ গছনি আছে তেওঁলোকৰ চাহ দি ৰোৱা জানাই তুমি চাহক পানী লাগে চাহ চাহখেতিত মানে যিবিলাক পুলি আছে সেইবিলাকক পানী লাগে সেইকাৰণে তাতে ঢাপ বনাই কিনে ঢাপটো বনাই কিনে তোমাৰ চাহ খেতি কৰা হয় আৰু তোমাৰ তাতে। অলপ চাহ চাহ দিবৰ কাৰণে তোমাৰ ডাঙৰ ডাঙৰ গছবোৰ ৰোৱা হয় সেইবিলাক কাৰণ আৰু তোমাৰ এই যি চাহৰ যিটো আমাৰ চাহ আছে সেই চাহ যিটো প্ৰক্ৰিয়া চাহটো বনাবলৈ সেইটো যথেষ্ট মানে এটা অ কষ্টকৰ আৰু তোমাৰ বহুত মানে ধৈৰ্য লাগে সেই। তো কৰিবলৈ মানে চাহপাত ধৰিলে প্ৰথমে কুমলীয়া যিবিলাক চাহপাত আছে সেইবিলাক তোমাৰ এই তাৰে বাগানীয়া মানুহবিলাকে তোমাৰ প্ৰথমতে সংগ্ৰহ কৰে তাৰপিছত তোমাৰ সেইবিলাক তোমাৰ পঠিয়াই দিয়ে। সেইবিলাকৰ পৰা তোমাৰ চাহপাত বনাই মানে বহুত এটা দীঘলীয়া প্ৰথা আৰু এইটো মানে। ক'বলৈ গলে বহুত বহুত এটা দীঘলীয়া আৰু ধৈৰ্যৰটা প্ৰথা আৰু তুমি ক'লা যে, তোমাৰ এই পৰ্যটকৰ ক্ষেত্ৰত যি ক'লা সেই পৰ্যটনৰ ক্ষেত্ৰত কিন্তু ভালেখিনি মানে সহায় কৰে আৰু ধৰি লওক বাহিৰৰ দেশৰ কোনোবা মানুহ এটা আহিছে মানুহ আহিলে যেতিয়া। তুমি এইবিলাক যি পৰিপাতি কৰি যিবিলাক আমাৰ চাহ খেতি আছে সেইবিলাক দেখে তেওঁলোকে বহুত মানে সেই অনুভৱ কৰে গৌৰৱ অনুভৱ কৰে বা তেওঁলোকে মানে আৰু আহিব মন কৰিব অসমত বা আমি অসমক লৈ আৰু গৌৰৱ অনুভৱ কৰিম। তেনেকুৱা কথা আৰু মানে তেওঁলোকে যে এইবিলাক শিকিছে বা তেওঁলোকে। এইবিলাক কিনিছেই বাহিৰৰ মানুহবিলাকে। তেওঁলোকে জানক যে এইবিলাক কেনেকৈ বনায় বা কেনেকৈ এইবিলাক ৰোৱা হয় বা কেনেকুৱা এইবিলাক মানে প্ৰস্তুত কৰা হয় সেইবিলাক কথা জানিলে তোমাৰ তেওঁলোকৰো ইচ্ছা যাব। আৰু তোমাৰ কিনিবলৈ বা আৰু তোমাৰ কেনেকুৱা এইটো কেনেকুৱা এটা মানে। প্ৰক্ৰিয়া বা কেনেকুৱা এটা সেই আৰু সেই প্ৰক্ৰিয়াৰ লগতে যিটো শ্ৰমিক আছে, সেই শ্ৰমিক চাহ উদ্যোগৰ যিবিলাক শ্ৰমিক আছে, সেই শ্ৰমিকসকলৰ যিটো কষ্ট বা যিটো অৱদান সেইটো তেওঁলোকে যাতে পাহৰি নাযায় বা তেওঁলোকে সেইটো দেখে মানে মই দেখিছে দিয়া চোন তাতে কিমান কষ্ট। কৰে এটা চাহ এখন চাহ বাগিচা লয় আৰু তোমাৰ আপাৰ অসমত মানে দেখিবাই প্ৰত্যেকখন ঘৰে ঘৰে তোমাৰ চাহ বাগিচা এখন সৰু সৰু সৰুকে হ'লেও খেতি দেখিবাই। মানে বেলেগ খেতি নহ'লেও যিটো আপাৰ অসম আছে তা তোমাৰ এই দেখিবাই দেখিবা তুমি চাহ খেতি দেখিবাই। কাৰণ তেওঁলোকৰ কাৰণে সেটো মানে এটা ব্যৱসায় আৰু মানে তেওঁলোকে সৰু অলপমান হ'লেও চাহ খেতি কৰি আৰু তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। আৰু কাৰণ চোৱাচোন তাতে যিহেতু জানে তুমি অসমৰ বা অসমৰ মানে কিবা সত্তৰ নে পঁয়সত্তৰ অংশ। নে কিবা ভালকে নাজানো দেশৰ মোৰ সংখ্যাটো কিন্তু তাৰে ধৰি লোৱা গোটেই ভাৰতৰ তোমাৰ আধাতকৈ বেছি আৰু মানে পঞ্চাছ পঞ্চাছ শতাংশতকৈ বেছি মানে বেছি হ চাহ উপাদন কৰে আৰু সেইটোৱে এটা গৌৰৱৰ কথা। সেইটোৱে আৰু অসমৰ যিটো গৌৰৱ সেই গৌৰৱটো। এনেকে বজাই ৰাখে আৰু এই চাহ খেতি চাহ খেতি হওক বা যিটো চাহ খেতিৰ যিটো তোমাৰ অ ইতিহাস সেই ইতিহাসটো যাতে পিছলৈ যিবিলাক আগৰ জন্ম প্ৰজন্ম আছে সেই প্ৰজন্মবিলাকৰ যাতে চাহ খেতিৰ বিষয়ে জানে। কি শেষত ক'বলৈ আৰু এইেইটোৱে বিচাৰো আৰু যে অসমৰ যিটো। চাহ আছে, ইচ্ছাদ আছে। সেইটো কেৱল এটা ব্যৱসায়িক খণ্ড নহয় ন। সেইটো মানে যিটো ৰাজ্য সেই ৰাজ্যখনৰ ইতিহাস বা তোমাৰ পৰিচয় হওঁক, তোমাৰ সংস্কৃতি যিটো অৰ্থনৈতিক বিকাশ আছে সেই অৰ্থনৈতিক বিকাশৰো কিন্তু তোমাৰ। অ এটা জড়িত আছে। সেইবিলাকৰ লগত। এই দিয়া এই। মানে যেতিয়া সফলতা হ'ব নহয় এই উঠি অহা উদ্যোগবোৰে তেতিয়া তোমাৰ অসমৰ যিটো সফলতা সেই সফলতা তেতিয়াও অসমৰে সফলতা হ'ব। বাকী কিমান নো ক'ম আৰু হ'ব দিয়া আজি নহ'লে, পিছলৈ আৰু। কেতিয়াবা কথা পাতিম দিয়া এনেকুৱা বিষয়ৰ ওপৰত।
দিয়া দিয়া হ'ব দিয়া।